হেল্ল' হেল্ল' হেল্ল' অহ', কোৱা কি কৰিছা?
অ', আছো এনেই তুমি?
অ', এ', ময়ো এনেই আছো ৰবা, চাহ -পানী খালা?
অহ', খালো তুমি খালা?
এ', খালো ৰবা
বাকী ভালনে?
এই ঠিকেই আছো ৰবা বাকী কিন্তু তোমাৰ আজি মানে একেদিন যি গৰম আছিল ন', সেই গৰমটোহে মানে আগতকে বেছিয়ে হৈছে আৰু সময়ে -সময়ে বাঢ়িয়ে যাব ধৰিছে আৰু গৰম-গৰমটো
অ-হয়-হয় তাকে একদম ঠিক কথা কৈছা, এইকেইদিন যিয়ে গৰম মানে গৰমত থাকিবই পাৰা নাই।
তাকে দিয়া মানে আ-আগৰ তুলনাত এতিয়া গৰমটো মানে বহুতেই মানে বাঢ়ি গৈছে আৰু মানে আৰু বিজ্ঞানীসকলে কয় যে', যিটো গোলকীয় যিটো উষ্ণতা সেইটোত প্ৰভাৱৰ বলে বৃদ্ধি পাইছে, তুমি কি ভাবা এইটোক লৈ?
অ', মই শুনিছো তোমাৰ গোলকীয় উষ্ণতা অহ', গোলকীয় উষ্ণতা বুলি বহ-বহুত শুনিছো কিন্তু সহজকৈ ক'লে এইটো আচলতে কি বস্তু?
তোমাৰটো ক'বলৈ গ'লে ধৰিলোৱা এই যিটো পৃথিৱীৰ যিটো গঢ়-উচ্চতা যিটো ধীৰে- ধীৰে বাঢ়ি গৈছে মানে সেই বাঢ়ি যোৱাকৈ গোলকীয়া উচ্চতা বুলি কোৱা হয়। আৰু মানে যিটো আমি যিটো গৰম পাওঁ এতিয়া বেছিকে সেই যিটো গৰম সেই যিটো পুৱাই -পুৱাই যিটো আমি গৰম পোৱা হৈছো আগতকে বহুত এতিয়া গৰম লাগে ন', হয়নে- -নহয় কোৱাচোন আগতকে বেছি গৰম লাগে ন',
অহ',
সেইটোৱে চাগে সেইটোৱে তাৰ সেইটোৱে কাৰণ আৰু আৰু ইয়াৰ তোমাৰ আহ', মূল কাৰণ তোমাৰ জানাই এই যিবিলাক গ্ৰীণ হাউচ গেছ আছে, সেইবিলাক পৰিমমানৰ যিবিলাক বৃদ্ধি হৈছে ত', সেইবিলাকৰ কাৰণে হ'ব পাৰে।
অ', গ্ৰীণ- হাউচ- গেছ, গ্ৰীন গেছ মানে নু কি?
তোমাৰ ধৰি লোৱা যেনে-এই কাৰ্বন- ডাই- -অক্সাইড হওক যিবিলাক মানে আৰু এই কাৰ্বন- ডাই- অক্সাইড যিবিলাক আমাৰ ধৰি লোৱা গাড়ী মটৰৰ পৰা যিবিলাক ওলাই, ধৰি লোৱা কিছুমান ইণ্ডাছট্ৰী মানে এই কল - কাৰখানাৰ পৰা যিবিলাক ধোৱা এনেকুৱা ওলায় আৰু ধৰি লোৱা মিথেইন হওক তোমাৰ এইবিলাক কিছুমান এই নাইট্ৰেজ -অক্সাইড হওক কাৰ্বন -মন-অক্সাইড সেইবিলাক আৰু গাড়ী হল কল- কাৰখানা, যিবিলাক আমি বন- জুই লাগে সেই আৰু এইবিলাক যি বাস্পি- ইন্ধন সেনেকুৱা-সেনেকুৱা জলপদত কিছুমান গেছ মানুহৰ মানে অ', নিৰ্গিত হয় সেই গেছবিলাকে মানে এই যিটো গ্ৰীণ -গ্ৰীণছ গেছ সেইটো গ্ৰীণছ গেছটো বঢ়াই দিয়ে। সেইটোৱে কবলৈ গ'লে আৰু,
অ', আচ্ছা অৰ্থাৎ মানুহৰ কাৰ্যকলাপেই ইয়াৰ মূল কাৰণ।
হয় -হয় দিয়া ত', সেয়ে আৰু মানুহে যিমানে এইবিলাক কাম কৰি থাকিব মানে এইবিলাকৰ মানে গছ -গছনি কাটি থাকিব আহ তাৰপিছত তোমাৰ ধৰি লোৱা এইবিলাক গাড়ী- মটৰৰ ব্যৱহাৰ বেছি হ'ব অহ, তাৰপিছত আহ', তাৰ পিছত তোমাৰ ধৰি লোৱা, এইবিলাক যি পেট্ৰলিয়ামৰ ব্যৱহাৰ হৈ আছে আমাৰ বা গাড়ী- মটৰৰ যিমান ব্যৱহাৰ হব এই পেট্ৰল বিলাক যেতিয়া পুৰিব সেই পেট্ৰল পুৰাৰ পিছত তোমাৰ ধৰি লোৱা এই কি বুলি কয় যিটো গৰম মানে গৰম যিটো নিৰ্গিত হয় গাড়ীৰ পৰা ওলাই যিটো পুৰাৰ পিছত সেই গৰমটো আমাৰ চাৰিওালৰ যিটো পৰিৱেশ সেই পৰিৱেশ আৰু গৰম কৰি দিয়ে ত', সেনেকৈ মানে আমাৰ গৰমটো আৰু মানে বহুত বাঢ়ি গৈছে কবলৈ গলে। বাকী তুমি কি ভাবা যে গছ কাটিলে গোলকীয়া উষনতা কেনেকৈ মানে তোমাৰ মানে -মানে প্ৰভাৱ কেনেকৈ পৰে আৰু?
আহ', মোৰ দৃষ্টিত তোমাৰ ক'বলৈ গলে, যেনে গছ -গছনিয়ে বায়ুৰ কাৰ্বন -ডাই -অক্সাইড শোষন কৰে, তোমাৰ গছ কমি গলে এই গেছ বায়ুমণ্ডলত আহ ', গছ কমি গলে তোমাৰ এই গেছ বায়ুমণ্ডলত বেছি থাকে। তাৰ ফলত উষ্ণতা বাঢ়ে মই ', -মই, ভাবো আৰু মোৰ দৃষ্টিত।
হয় ', নেকি সেইটো বাৰু এই যি গছ বিলাক কাটিলে বা, তোমাৰ এইবিলাক গছ- পা, তাৰপিছত যিটো আমাৰ যিটো তুমি কলাই যিটো কাৰ্বন-ডাই -অক্সাইড যিটো শকানটো কমি যাব আমাক যিটো অ', কমি গ'লে কি হব কমি গ'লে, তোমাৰ এই যিটো গৰম সেই গৰম আৰু বৃদ্ধি হ'ব, ত', গছ- গছটো মানে আমি যেনেকে কাটিব ধৰিছে যেনেকে ধৰি লোৱা এই দীপৰ বিলৰে গছ বিলাক এই ধুনীয়া ঠাই এটাৰ গছ বিলাক কাটি দিলে ত', তাৰ ফলত সেইটো য' ত আগতে যিটো ঠাণ্ডা মানে ঠাণ্ডা যিটো পৰি আহিছিল এতিয়া সেই চাগে সেই ঠাইতো চাগে অলপ গৰম হৈ যাব। ক'বলৈ গ'লে,
উম', -হয় -হয় আকৌ এতিয়া বতৰো আগৰ দৰে নাই, তোমাৰ কেতিয়াবা অতিবৃষ্টি কেতিয়াবা খৰাং আজিকালি সেয়ে হল
তাকেই দিয়া তোমাৰ ধৰি লোৱা কেতিয়াবা এনেকুৱা বৰষুণ দিয়ে যাতে মানে- মানে এনেকুৱা- এনেকুৱা বৰষুণ দিয় মানে বানপানী হৈ যায়, আৰু কেতিয়াবা তোমাৰ এনেকুৱা মানে গৰম দিব যে, থাকিবই নোৱাৰে গৰমত সেই আৰু মানে গোলকীয় উষ্ণতা বাঢ়া মানে যিটো জলবায়ুৰ পৰিৱৰ্তন ন', সেই জলবায়ুৰ পৰিৱৰ্তনটো বহুত সলনি হৈছে, আৰু বহুতেই মানে সলনি হৈছে এই যিটো জলবায়ুৰ পৰিৱৰ্তন হৈছে মানে কেতিয়াবা গৰম দিয়ে, এই আজি যেনেকে, আজি যেনেকে তোমাৰ ধৰিলোৱা এই বৰষুণ দিছে কালি আৰু গৰম দিব ত', সেনেকে সেইটোৱে মানে জলবায়ুৰ প, একদম বহুত, মানে বহুতে সলনি হৈ গৈছে, বাকী তুমি অসমৰ ওপৰত যি ইয়াৰ প্ৰভাৱ সেইটো অ', প্ৰভাৱ আছে নেকি মানে ইয়াৰ প্ৰভাৱো অসমত পৰিছে নেকি বেছিকৈ তুমি, কি ভাবা এতোক লৈ?
নিশ্চয়- নিশ্চয় আহ', তোমাৰ অসমত আহ', তোমাৰ বান- ভূমিস্খলন, অস্বাভাৱিক- বৰষুণ, আদি অতিমাত্ৰা গৰম ঘটনা আগতকৈ বহুত বেছি দেখা পোৱা গৈছে, তোমাৰ আজিৰ পৰা আহ দচ -বছৰ আগতে তোমাৰ ই', এয়া, আজিৰ পৰা, আজিৰ পৰা, দচ বছৰমান আগতে যিমান গৰম আছিল মই ভাবো তাৰ তুলনাত আজিৰ দিনত মানে গৰম তোমাৰ বেছি বাঢ়ি গৈছে। মই সেই ভাবো এই অসমত মানে ইয়াৰে বহুত প্ৰভাৱ পৰিছে বুলি মই ভাবো, গোলকীয় উষ্ণতাৰ যিখিনি প্ৰভাৱ সেইখিনিয়ে মানে অসমত তোমাৰ গৰম পৰিছে?
তাকেই দিয়া মই যেতিয়া তোমাৰ সৰুতে ধৰা এই গৰম আগৰ যিটো গৰম পেলাইছে দহ বছৰ আগৰ যিটো গৰম সেই আগৰ গৰমটোত যেতিয়া সন্ধিয়া তোমাৰ এটা ঠাণ্ডা হ'লেও গৰম গৰম হলে ঠাণ্ডা বতাহ এটা পাইছিলোই কিন্তু এতিয়া সেই অনুভৱটো কমেই মানে মানে এতিয়া সেই গৰম গৰম মানে। গৰম বতাহে আহে হে ঠাণ্ডা বতাহ নাহে মানে ক'বলৈ গ'লে এই জলবায়ুৰ আৰু যিটো গোলকীয় উচ্চতাটো অসমতো মানে ভালেখিনি প্ৰভাৱ পৰিছে আৰু।
হয় মইতো ভাবো যদি এনেকৈ চলি থাকে ভৱিষ্যতে কি হব বাৰু আমাৰ।
কি হব আৰু এই যি যিবিলাক আহ উ যিবিলাক তোমাৰ এই ডাঙৰ ডাঙৰ বৰফ বৰফৰ যিটো পাহাৰ আছে এই হিমবাহ আছে সেইবিলাক গলি যাব যিটো সাগৰৰ পৃষ্ঠ বাঢ়িব তাৰ ফলত কি হব চুনামি হব জানাই তুমি পঢ়িছে যে সাগৰৰ পৃষ্ঠ। অলপ জিৰ' মানে পইণ্ট মানে দশমিক ফাইভ অ পাঁচ বাঢ়ি যায় যেন তেতিয়াহ'লে গোটেই পৃথিৱীখনে ডুব যাব আৰু ক'বলৈ গ'লে মানে বহু অঞ্চলত ডুব যোৱাৰ আকাংক্ষা থাকিব আৰু যিবিলাক সাগৰৰ ওচৰত থাকে তোমাৰ হ' কৃষিজীৱী হওক মানে জীৱ জন্তু হওক বা মানুহৰ। যিবিলাক আহ ধৰি লোৱা মানুহৰো বহুত মানে ডাঙৰ ডৰ ডাঙৰ প্ৰভাৱ পৰিব মানুহ মানুহৰ যিটো সংখ্যাৰো কমি যাব সেয় আৰু। ক'বলৈ গ'লেতো বহুত আছে।
হয় হয় তাকে শুনি তোমাৰ চিন্তা লাগিছে আচলতে আমি সাধাৰণ মানুহে বা ইয়াৰ কি উপায় কৰিব পাৰো তাকে ভাবো মই।
তোমাৰ উপায়টো কি আৰু সেইয়ে গছ গছনি আমি কাটিব নালাগিব বৃক্ষৰোপন মানে এই যিটো গছ গছনি ৰোপন কৰিব লাগিব আৰু সেই প্লাষ্টিকৰ ব্যৱহাৰবোৰ আমি কমাই দিব লাগিব আৰু সেইবিলাক ব্যৱহাৰবিলাক পৰিৱেশ মানে বহুত প্ৰদূষণ কৰে তো প্লাষ্টিক কিছুমানে জ্বলাই সি জ্বলাই সি প্ৰদূষণতো বায়ু প্ৰদূষণ। কৰে তাৰপিছত তোমাৰ ধৰি লোৱা প্লাষ্টিকটো আমাৰ হে নাচায় ন। মানে পচি নাযায় ন। ত' ত তোমাৰ সেইটো মাটিতো প্ৰদূষণ কৰে প্লাষ্টিক বোৰ যাই কিনে আমাৰ সাগৰত বা নদীত যাই কিনে সেইবিলাক পানীৰো প্ৰদূষণ কৰে আৰু তোমাৰ কলকাৰখানাৰ পৰা যিবিলাক তোমাৰ আহে মানে নিৰ্গত। যিবিলাক এই মানে বেয়া আৱৰ্জনা সেইবিলাক আৱৰ্জনা তোমাক ধৰি লোৱা নদীত পেলাই বহুত মানে বহুত মানে তাতে বিষাক্ত যিটো সেই হয় আৰু সেই বিষাক্তটো নদীত পেলাইৰে তাৰ ফলত যিটো পানী প্ৰদূষণ সেইটো হয় ত' সেনেকে বহুত হয়। ৰোধ কৰিব কাৰণে সে কৰিব লাগিব মানে কল কাৰখানা যিটো অপচয় আছে সেইটো আমি ভাল মানে এনেকে মানে তাৰ কিছুমান আমি কিছুমান ব্যৱস্থা উলিয়াব লাগিব আৰু আৰু ধৰি লোৱা এই বিদ্যুতৰ অপচয়তটো কম কৰিব লাগিব যিটো বিদ্যুতৰ আমি বিদ্যুতটো কমকে ব্যৱহাৰ কৰিব লাগিব বিদ্যুতৰ অপচয়। গৰমৰ মানে এয়ে আৰু মানে এটা মূল কাৰণ আৰু আৰু আমি পৰিৱেশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু।
উম মই যোৱা বছৰ তোমাৰ বিদ্যালয়ৰ বৃক্ষ ৰোপন কাৰ্যত অংশ লৈছিলো।
হয় নেকি সেইটোতো বাৰু ভাল কাম কৰিছা মানে গছেই আমাৰ যিহেতু ভৱিষ্যত তো সেইবাক সেইকাৰণে আমি গছ বিলাক ৰুব লাগে ভালে কাম কৰিছা দিয়া।
হয় এ মই সুধিব বিচাৰিছো তোমাক যে অ আমাৰ এই যান বাহন যিবোৰ আছে এইবোৰ আমি যদি কম ব্যৱহাৰ কৰি আমি খোজ কাঢ়ো খোজ কাঢ়িবলৈ লওঁ ত' এই এই খোজ কাঢ়িব ললেও আমাৰ উপকাৰ হ'ব নেকি।
অ একেবাৰে হ'ব তোমাৰ ধৰি লোৱা এই যিটো ক'লা যে এই যান বাহন কমি গ'লে যিটো ইন্ধনৰ মই কলোৱেই আগতে ইন্ধনৰ যিটো ব্যৱহাৰ সেইটোৰ কম হ'ব আৰু ইন্ধনৰ ব্যৱহাৰ কম হলে তোমাৰ ইন্ধনটো কমকে জ্বলিব যিটো পেট্ৰল আছে কমকে জ্বলিলে তাৰ পৰা যিটো গৰম যিটো এটা মানে। তুমি পোৱা নহ যতিদি গাড়ীৰ ওচৰত যাবা যেতিয়া গাড়ীখন চলি থাকিব এটা গৰম মানে হাৱা আহি থাকে ন সেই যিটো গৰম যিটো সেইটো পৰিৱেশত সোমাই যায় সেইটো কমকৈ লাগিব তেতিয়া আমি তোমাৰ ধৰি লোৱা কমকে নিজৰ যিটো ব্যক্তিগত গাড়ী সেইটো কমকৈ ব্যৱহাৰ কৰোঁ আমি যাতে এই যিটো আমি। অহা যোৱা কৰা বাছ হওঁক ট্ৰেইন হওক বা তোমাৰ এনেকুৱা গাড়ী ব্যৱহাৰ কৰো তেতিয়া এইটো মোৰ ভাবো এইটো কমিব চাগে এইটো প্ৰভাৱটো কমিব আৰু।
হয় কিন্তু আমাৰ বহুতে ভাবে যে এইটো কেৱল এটা চৰকাৰৰ দায়িত্ব সেনেকে ভাবে বহুতে।
এইটো চৰকাৰৰ দায়িত্ব নহয় কবলৈ গলে এইটো ধৰি লক প্ৰতিজন নাগৰিকৰে দায়িত্ব সমানে দাযিত্ব মানে সকলোৱে নিজৰ বিদ্যালয় চৌহকতে হওক তোমাৰ ধৰি লওক ৰাস্তা ঘাটেই হওক তোমাৰ ধৰি লওক অফিচৰ কাৰ্যকয়ে হওক বা যিকোনো হওক সেইবিলাক আমি চাফা কৰি ৰাখিব লাগিব যতে ততে প্লাষ্টিক পেলাব নালাগিব। আৱৰ্জনা বিলাক দমাই থব না নালাগিব কিন্তু আমাৰ ইয়াতোনো ক'ত তেনেকুৱা কৰে আমাৰ ইয়াতে মানুহে এইবিলাক একো জ্ঞানে নাই য'তে ত'তে বস্তু। বস্তু বিলাক পেলাই সেনেকে সে। সেই কাৰণে চাগে অসমৰ আৰু অ মানে বহুত উত্তাপটো বহুত বৃদ্ধি হ'বলৈ ধৰিছে।
মই ভাবো বিদ্যালয় আৰু মহাবিদ্যালয়, বিদ্যালয়তো এই বিষয়ত যদি অধিক সজাগতা সৃষ্টি কৰিব পাৰি, এতিয়া আমাৰ লাভ হব বুলি ভাবো।
তাকেই দিয়া বিদ্যালয়তো এইবিলাকৰ কথা আলোচনা কৰিব লাগে আৰু দে হ'ব দিয়া, আজি আজিলৈ ৰাখিছো নহ'লে
দিয়া হ'ব দিয়া, ধন্যবাদ। কথা পাতি ভাল লাগিল তোমাৰ।
তুমি কলাৰ হয়, তুমিয়ে লা কবা লাগে মনে-মনে মই যি যেনেকে কলো মইয়ে প্ৰশ্ন উঠবা লাগে, তুমি যিমান টাইম কবা সিমান টাইম ভাল, কি কৰা তুমি